হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অ শুনা নাই যে ওৱান চাইদ হৈ থকা নিচিনা পালো মই এতিয়াহে শুনিছো দিয়া কি কৰিছা হেল্ল' হেল্ল' অ হেল্ল'
হেল্ল' মই মাত দিয়ে আছো।
মই শুনা নাই।
শুনিছেনে নাই এতিয়া?
এতিয়া শুনিছো আকৌ ধুনীয়াকৈ। কি কৰিছা?
মই এনে প পঢ়ি আছিলো তুমি কি কৰিছা?
অ' হয় দিয়া তোমাৰো পালেহি নহয় ন পৰীক্ষা।
পালেহি? তুমি কি কৰি-
মই এয়া আজৰি বিজয়ী হৈ অকনমান বহিছো। ৰুটি চুতি বনালো খালো। খাই মেলি লৈ ভাত বনোৱা নাই। বনাম আৰু আজি দেওবাৰ বোলো অকনমান দেৰিক বনাম কানি কাপোৰ ধুলো।
কেনেকুৱা?
বতৰ ৰাতিপুৱাাতো কোলা মোলা হৈ আহিছিলে বো পৰিব একেবাৰে তৰ নিচিনাকে এতিয়া দেখোন ৰ'
আমাৰ ইয়াতে অলপ আগত বৰষুণ পৰি গৈছে।
সঁচাকে
আহ
সেইদিনা ফোন কৰোতে কৈা বৰষুণ পৰিছে হয় দিয়া এইফালেহে বৰষুণ যাক নাইকিয়া হ'ল ধঢৰ দিন হ'ল আমাৰ এইফালে বৰষুণ নোপোৱা নিদিয়াই হ'ল। মায়ে কি কৰিছে?
এ গা ধুই আহি কিবা কৰি আছো।
দেউতা পালেহি কালি।
পালে পালেহ আকৌ গেট দেৰি কৰিলে বহুত তাৰপিছত ফোনতটো লগা নাছিলে গেটত ত তলাটো মাৰি থৈছিলে তাৰপিছততো তলা খুলিব নোৱাৰা হল তলা কিবা লাগ জাম লাগি গ'ল।
অ'
তাৰপাছত আকৌ ৱাল পাৰ হৈ চকী দি আহিব লগা হয়। আকৌ ৰাতিপুৱা তলাটো ভাঙিব লগা হৈছে হে
উম, কিবা মামৰ লাগি হেৰি হ'ল নেকি মোৰ অনুমান।
পানী, বৰষুণতো পৰি গ'ল ন।
তেনেকুৱা, এই কিবা হেৰি এটা পিম পলিথিন এটা দি হেৰি কৰি দিব লাগে তলাবোৰ, মানে পানী নুসুমোৱাকৈ আৰু তেনেকে দিব লাগে। তাত
তাকে আৰু দিয়া। কি কোৱা
বাকী বোলো খা-খবৰ কেনেকুৱা? এতিয়া বৰষুণ যদি আজি দেওবাৰটোত আকৌ বৰষুণ পৰিলে এটা প্ৰব্লেম হয় দেই। হয়নে নহয়? অ', কাম-চাম অ' মানুহে দেওাবাৰটোত আকৌ চব
নাই, নাই। একদম তোমাৰ তেনেকুৱা বিহে-হেৰি তেনেকুৱা বতৰো নহয়। মানে ৰ'দ দি আছে মিহিকে, কিন্তু বৰষুণো পৰিছে। ছিলে তেনেকুৱা, ভালেই লাগি আছে, বেয়া লগা নাই।
বতাহো আছে চাগে?
অ', অলপ অলপ আছে।
অকমান মাজে-মাজে বতাহ মাৰি আছে, কিন্ত ৰ'দাল দি আছে। এনেকুৱাত হেই, অ', কোৱা।
যোৱা নাই?
আজি নাই যোৱা, নাই যোৱা।
অ'।
আজি মানে নেযামেই কতো চাগে আৰু সেই হেৰিও কৰিছে নহয় কিবা আহি বাগানৰ ফালেও যাব
অ অ অ
কামত লাগিছে আকৌ কি কিজানি মানুহ চানুহ লগাই পালে মানে লগাব। সেইবোৰ খোৱা মেলাকৈ ওচৰতেহে নহয়, তে অলপ চাফ-চিকুণ কৰিব মানে। এইবিলাক আম গছ আছে, তাৰ পিছত এইবিলাক কিবা কিবি লগাইছে নহয় পনিয়ল-চনিয়ল, ফলমূল লগাইছে কুঁহিয়াৰো আছে, উম
কুঁহিয়াৰো আছে আছে ন? অ' তোমালোকৰতো আগতে তোমালোকৰ ৰতো আগতে কুঁহিয়াৰ পেৰি গুৰু বনাইছিলে।
অ' আগতেতো আগতে তে বহুত বহুত বিঘা মানে বহুত বেছি মাটি কৰে মানে আৰু বৰ সুন্দৰ হয় মিঠৈটো, বৰ ধুনীয়া হয়। আজিকালি কিনি খাব লগা হৈছে মানে এতিয়া এওঁ সময় নোপোৱা হৈছে যে। সময় নোপোৱাৰ কাৰণে আৰু ইহঁত সোপাও মানে হেৰি হয় যে কোনেও সময় নাপায় নহয় এতিয়া চব ভাগে ভাগে কামে কামে যায়গৈ।
তোমালোকৰটো আগতে ম'হ আছিলে এতিয়া নাই চাগে ন?
এতিয়া নাই ম'হ, নাই নাই এতিয়া, অ' আগত আছিলে বাৰু।
ম'হৰ দাম কেনেকেনো ম'হ বিলাকো মানে গ গৰু বিলাকতকে বেছি
হে বেছি বহুত বেছি। বহুত বেছি এতিয়া অ' আগতেতো ম'হ যদি অলপ সৰহকে থাকে আৰু বেলেগ কাম একো বেলেগ ইনকাম না নালাগেই। সেই তাৰ পৰাই মানে অ' গাখীৰৰ দামতটো বেছি। এতিয়া প্ৰথম কথা ম'হৰ দৈ দৈটোৰ দামো বেছি। গৰুৰ দৈটোতকৈ ম'হৰ দৈটোৰ দাম বেছি। আৰু তেলাল হয় ন খাবলৈ অলপ স্বাদিষ্ট হয়। বহুত তেলাল অ' ম'হৰ গাখীৰ গাখীৰটো দৈ গাখীৰটো খাই ভাল লাগে বাৰু, তাৰ পিছতে সেইটোৰ দাম বেছি। গৰুতকৈ বহুত বেছি আৰু আৰু এই কিছুমান হেৰিত মন্দিৰটো ম'হ বলি দিয়ে তুমি জানা নাজানা মা কামাখ্যা টো দিয়ে নহয় কামাখ্যা মন্দিৰত, দিয়ে, আৰু কিছুমানে খাই নহয় আমাৰ মানুহে নেখাই চাগে মহটো। অ চাগে নহয় আমাৰ মানুহে নাখায় কিন্তু বলি দিয়া বলি দিয়া পিছত মহটো খায়।
খায় খায়, উম পূজাৰী বিলাকে খাই পেলাই বোলে।
অ' পূজাৰী বিলাকেও খাই ন অ' মই ভাবিছো যোনে বলি দিয়ে তেওঁলোকেও খাই চাগে তেনেকে ভাবিছো। দাম আছে দাম আছে বহুত দাম আছে আৰু এক কৈছিলে ৰ'বা এই যে মাঘৰ বিহুৰ সময়ত এ আমাৰ ওচৰতে জেগা আকৌ এইফালে বি বিখ্যাত হয় ম'হ যুঁজ সেইখিনি জেগাত। আমাৰ অসমৰ এই এটা তাৰমানে মানে ভাল পৰম্পৰা আৰু মানে ডাঙৰ পৰম্পৰাই এই যে ম'হ যুঁজটো ম'হ যুঁজটো বা মই ন নকৰো, মই কেলে নকৰো আৰু মই নেচাও এই দুটা মানে অমাত জীৱক যুঁজাই পেলাই আৰু বহুত ক্ষতি হয় কেতিয়াবা মানুহ মাৰি ও পেলাই গম পাইছা নে নাই?
মানুহ মাৰি পেলাই বাৰু পাৰে কিন্তু সিহঁতে মৰি যাইগে। এটাক মাৰি পেলাই, এটাক গোতে পেট-চেট ফালি পেলাই শিঙেদি ত ইমান ইমান দুখ লগা কথা এইবিলাক মানুহে নিজৰ আমেজৰ কাৰণে এইবিলাক
কয় নহয় নোযু জালে মানে হেৰি নহয় যুঁজাবই লাগে নাজানো আৰু কোনটো সঁচা, কোনটো মিছা। আমিতো আৰু বিশেষজ্ঞ নহয় মহৰ। এ কিন্তু কেনেকে নুযুজালে কি হয় তাৰমানে?
এ সেইবোৰ মিছাকে কয়।
দুটা জন্তুক জিকাই লৈ আহ তাকেইেতো দুটা জন্তুক কিয় নহয়?
পৃথিৱীত থৰি না চব ম- মহহকে যুজাব লাগে সেনেকুৱা নহয় এইটো এটা সিহত ৰ নিজৰ মানে এটা বহুত কিবা কিবি পাই ন? যিযোৰ জিকা কেইটাই।
সেইটোৱে অ', তুমি ঠিক পইটা ধৰিছা তাৰমানে দুটা সেই অ', সেৰিটোৱে। টকা চিল তিল এনেকে এইবিলাক দিয়ে ন এ যোনে যি কে দুটা অমাত জীৱক হেৰি কৰি লৈ পেলাই সিহঁতক মাধ্যম কৰি লৈ পেলাই তেনেকৈ সেইটো আৰু
আৰু-আৰু এবাৰ জিকাৰ পিছত সেইটো মহৰ ডিমাণ্ডটো বহুত বেছি বাঢ়ি মানে এ অ', সেইটো কাৰণে যাৰ জিকে মহ সি মানে এটা বেলেগ হেৰিয়াত থাকে মানে সেই বস্তুটোৰ কাৰণে মানে পেডাল মেইনটেইন কৰি থাকিবৰ কাৰণে, বাকী একো কথা নাই। বা মাৰি পেলাই ফালি পেলাই জীৱ কৃষ্ণ
কেনেকে আহিল কেতিয়াৰ পৰা আহিল মানুহৰ ম-মনলৈ ধৰা এতিয়া?
দিনৰ পৰা আহিলে
এ নেজানো আমাৰ পৰিয়ালতে আছিল ধৰা ম'হ। আমাৰো কোনোদিন নুযুজাই গৈ মই এটা কথা কৈছো। তেতিয়া আৰু এতিয়াতো নাই বাৰু গতিকে চবৰেটো নুজুযায়। গতিকে এইটো কেনেকে কৰ পৰা আহিলে? এই মানুহ টো যে ম'হ যুঁজাব লাগিব ইহঁতক ভালকে একদম শিক্ষা দিম অমুক
বেয়া লাগে বহুত-বহুত। কিছুমান মানুহ আছে যে এই চামটো এই চামটো মানে উ-উ ভাবিব নোৱাৰি আৰু কি হয় কিছুমান মানুহক কথা কব পাৰি, কথা পাতিব পাৰি, কিছুমান মানুহ যে তুমি বুজাইও একো ক'ব নোৱাৰে তেওঁলোকক কিয় এটা ক'ব গ'লে মোৰ লগৰে আছে কিছুমানে মানে খুব চাপৰ্ট কৰে আৰু। এদিন কিবা কথা পাতোতে, অ', মোৰ লগতে যি তৰ্ক, এইটো আমাৰ সংস্কৃতি এইটো অতীতৰ পৰা চলি আহিছে। তোমালোক কোন এতিয়া কবলে মানে সেইটো সময়ত মানে তম- তেতিয়া ভাবিছো যে নাই। মূৰ্খ বিলাকৰ আগত কথা কৈ লাভেই নাই সিহঁতে সদায় অ', সিহঁতে কেতিয়াও সিহঁতে নিজক তল পৰিবই নিদিয়ে, গতিকে আৰু কি কবা।
কথা একেও নহয় ন সেই এটা কথা সেইটোৱে অ', সেইটো ভাবি ললেই হ'ল। হ'লেও মই পচন্দ নকৰো আৰু কোনোবাই ভাল পালেও পাব, বেয়া পালেও পাব মইতো কোনো কাৰণে পচন্দ নকৰো, মই নাচাও দেই।
মইতো চোৱাতটো দূৰৰে কথা বাৰু কিন্তু মোক সহ্য নহয় মানে দুখ লাগে অলপ দেখি থাকিলে সেয়ে
জেঠাইজনী আছিলে, জেঠাইজনী ঘৰৰ ওচৰতে হেৰি হয়। যুজায় পাছফালৰ পথাৰখনত এনেই বিহু বুলি মানে মা বিহু বুলি আমি যোৱা যাওঁ যে, তেতিয়া মানে লগ ধৰে জেঠাই একে সৰু ছোৱালীজনী মোৰ লগত সমনীয়া ধৰক ধৰাচোন চাওঁ নেযাও বেয়া ত- তহঁতে কি চাহ বোলো এইবিলাক।
উম।
সেই তেনেকুৱা মই আগৰ পৰা ভাল নাপাওঁ দেই এইবিলাক। সেকে
চাহ খালানে না?
খালো-খালো ৰু চাহ মানে দুবাৰে খালো এবাৰ চাহ খালো বিস্কুট দি তাৰ পিছত আকৌ ৰুটি বন। নালো। ৰুটি ভাজি নকৰিলো পিছে কলেদি ৰুটি খালো চাহ তাহ খালো এনেকে। খাই লৈ পেলাই ভাত বনাম আৰু লাহে ধীৰে সিফালৰ এ হেৰি কি কয় খুৰা গল। গৈ পেলাই এতিয়া আহিব গৈচাগৈ যদি কিবা দিব লাগে বনাইে দিম ৰুটিয়ে খাই নাই সে খাই জা জলপান জা জলপান বুলি তেনেকে বাৰু এ নাই বাৰু উম,
তোমালোকে আজি খুব আজিকালি খুব ৰুটি খোৱা ন।
আজিকালি মানে ৰুটিটো আগৰ পৰাই চলোই দিয়ে আমাৰ, অ' আজিকালি অলপ বেছি হৈছে আৰু সেই
উম, মই শুনি আছো মানে কেইদিনমান তোমাৰ লগত তেতিয়াই পাতিছো, ৰুটি খালো, ৰুটি খালো।
ৰুটি-ৰুটি অ' এইকেইদিনতো একে লেথাৰিয়ে ৰাতিও খাই আছো ৰাতিও খাওঁ উম, যোৱাকালিয়ে খাইছো হেৰি দি পেলাই খাইছো এইবিলাক। মাহ গোটা মগু চব মিক্স কৰি পেলাই মানে সেই তেনেকে এখন বনাই পেলাই।
ঠিকে আছে নাই বনোৱা। বনাবহে আৰু।
ঠিক আছে দে মই আকৌ মাছো ৰাখি থৈছো সেয়াও কৰিব লাগ
অ' কৰা।
অ' ঠিক আছে দিয়া ৰাখো ন উম-উম,